অ', অ', তাকে। কি কৰি আছা এতিয়া?
আছো এনে বহি আছো এ কিবা কিবি নোটছ আছে লিখিম আৰু অলপ দেৰিকে।
উম, আৰু বাকী চাহ তাহ খালা? অহ।
তাকে।
উম ইমান গৰম ন বতৰটো!
উম, গৰম মানে ৰ'দ দিয়া নাই যদিও গৰমতটো আছে।
আহ সেইটোয়ে।
হেৰি কি কয় এই শ্বিলংত যোৱা ট্ৰিপটো কি হ'ল মানে
অ', শ্বিলং যোৱা কথাটো।
উম।
অ', যাম যেতিয়া চামাৰ ভেকেচন দিব তেতিয়াহে যোৱা হ'ব আৰু।
অ', অ'।
উম, উম। অ', নহয় বুলি কৈছে কিবা কৰে।
উম, তাকে আমাকো কৈছে কিবা কৰে। নহ'লে ভাল আছিল, আমাৰ আকৌ মানে চাইল্ডৰ কিবা কৰে মানে মে'ম আমাৰ ক'ডিনেটৰ। কিন্তু
অ', অ'।
আহ যদি মানে পাতে তেহেঁতে পাতিব আৰু। আৰু নহ'লে নাই আৰু।
এই বৰ অশান্তি লাগে এইবিলাক কৰি থাকিবলৈ।
অ'। বাকী কেয়াৰ প্লেন আৰু কিবা কিবি হ'ল নেকি?
কেয়াৰ প্লেন চাৰিখন কৰি চাবমিট কৰিছো। এখন ৰিজেক কৰি দিলে আকৌ কৰিব লাগিব ৰিপিট দিছে।
উম, বাকী ইহঁত
বাকী কেইখন চেক কৰাই নাই চাগে মেমেয়ে। দিয়া নাই বাকী কেচ পেৰেন্সজেচ আছে এতিয়াও দিয়াই নাই মই পাছত দিম। মাহে
অহ।
উম, অশান্তি লাগে বিৰাত এইবিলাক কৰি থাকিবলৈ।
মোৰ এনেকে মানে ৰিজেট কৰিছিলে। দিলো আৰু মোৰ আৰু হ'ল চাগে এইবাৰ।
অ'। তাকে
উম।
এনেই ইমান কিবা খিনি ৰিকয়াৰমেন্ট থাকে আৰু তাৰ ওপৰত এইখিনি ৰিপিট কৰি কৰি দিয়ে। খঙে উঠি যায়।
উম তাকেতো আৰু এইফালে প্ৰেজেনটেশন ষ্টাডি লিখাই নাই।
আহ সেইটোৱে ময়ো কৰাই নাই। একেবাৰ পাছে আহি পিনে কৰিম বুলি ভাবিছো কিবা হয়।
উম। তাকে আৰু হেৰি কি কয় প্ৰিন্সিপাল মেমে দিছিল হেৰি আমাৰ অ, কুৱেশ্যন পেপাৰ চল্ভ কৰিবৰ কাৰণে তাকো আছে বহুত আছে লিখিবৰ কাৰণে হেল্ল' হেল্ল'